অ
অ এহেই, এনেই ওলাই আহিছিলো অকমান। খোজ কাঢ়ি কাঢ়ি। ভালে ভালে, তোমাৰ?
আছো আৰু দিয়া
অ, বাকী আজিকালি দেখা দেখি নাই যে মানুহ কিয়?
এয়া, চব বেলেগে বেলেগ গুচি গ'ল পঢ়িবলৈ আৰু
অ, হে হে তাকেই, অ খবৰ খাতিয়ে নাই মানুহ বিলাক কৰ, চব বিয়চ ব্যস্ত ন চব নিজৰ নিজৰ জীৱনত।
একদম একদম।
অ, সেইটোয়ে।
তুমি ক'ত ল'লা এডমিশ্যন?
অ মই দিছপুৰ ইউনিভাৰ্চিটিত ললোঁ।
অ চাৰে , মই তোমাৰ গুৱাহাটীত।
গুৱাহাটী গুৱাহাটীত পালা ন চিত, অ তা'ৰ থিকে আছে বাৰু দিয়া। হে হে হে, তেজপুৰত পালো বাৰু দে মই লাইক
তাত তাত তোমাৰ হাই হাই কাটপটো হাই যায় ন?
অ হাই জাই ন, এ মানে পালো আৰু মানে ভা মনো আছিলে এইখনত পঢ়িবলৈ
তাতে আছিলে ঘৰৰ ওচৰতে হয় নহ ভাল লাগিছিলে কিন্তু এতিয়া উপায় নাই আৰু
অহ এতিয়া ক'ত হোষ্টেলত থাকা অ ম ও হোষ্টেল লৈ লৈছো আৰু
এ ঘৰৰ পৰা আহা যোৱা কৰিব দিগদাৰ হয় ন
অ দিগদাৰ হৈ যায় ন আৰু মানে আমাৰ ঘৰৰ পৰা আহি আকৌ এক্সট্ৰাকে সোমাব লাগে ন দুৰ হৈ যায় আৰু মানে ইয়াতে পুৰা মানে ক্লাছেছ ক্লাছ হয় ন দেৰিলৈকে হয়
অ আৰু তুমি ক্লাছ কৰিবই লাগিব এতিয়া
অ তাত মান মেনদতৰি ন পা এতেনদেন্স
এটেনডেঞ্চ আৰু মানে এনে এতিয়া মানে পঢ়িব লগা হৈছে আগতে নপঢ়ে পাল মাৰি পাছ
অ অ সঁচা ইয়াত মানে আৰু ইয়াতো মানে পুৰা একদম ইষ্ট্ৰিক্ট ন একজাম বোৰো মানে পুৰা একদম আহিয়ে হৈয়ে থাকে হৈয়ে থাকে কে চিনিয়ৰ্ছবোৰে কৈছে তাকে
পঢ়িয়ে থাকিব লাগিব হে হে ত কেনেকুৱা লাগিছে এনেই পঢ়ি কৰি তাত
অ ভাল লাগিছে বাৰু আহিছো এই প্ৰথম প্ৰথম আৰু ভালে লাগে আৰু পিছলে মই যাম চাগে ঠিক নাই ম মানে এতিয়া মানে ভাল লাগিছে আৰু হোষ্টেল ল হোষ্টেলত থাকিছে অ হোষ্টেল বাৰ চাফাই আছে দেই মই থকা আছে এফাল গতিকে অ যোৱা বাৰ তুমি অ কি হোষ্টেলতে আছা
উম ভালেই ভালে কিন্ত এ বইচষ্টেল জানাই ৰেগিং বেছি হয় ইয়াত
অ বেছিকে হেৰি হয় অ আমাৰ ইমান তেনেকে নাই নহল কিন্তু দেই নাই অ অ আগতে হলো মানে আজিকালি অকমান কমিছে
অ আগতকে বাৰু এতিয়া বহুত তথাপিতো মানে অ আমাক ইয়াতে এতিয়া চলি আছে আৰু আগৰ নিচিনা মানে আগৰ নিচিনা নহয় মানে অলপ চলপ চলি আছে আৰু
অ আগতে বহুত আছিলে
একদম একদম এতিয়া তোমাৰ বাকী ক্লাছ কেনেকুৱা হয় ভালেইনে বাকী পঢ়া শুনা মানে ক্লাছ বিলাক ভালেই হয়নে
অ ক্লাছ হয় ক্লাছ পুৰা হয় মানে একদম শ্ৰিকলি কৰে নটাৰ পৰা উম চাৰিটা মানলৈকে হয়
আচ্ছা
তোমালোকৰ
আমাৰো তেনেকে তোমাৰ নটা মানৰ পৰা তিনিটা চাৰিটা মানে তোমাৰ ঠিক নাই কেতিয়া কি মই কেতিয়া কি পঢ়ায় পঢ়াই থাকে মনগলে
অ অ অ তেনেকুৱাই হয় আৰু এতিয়া মানে দেৰি দেৰি হয় ন ক্লাছ ক্লাছবোৰ সেইটোৱে আৰু আৰে কি কেনেকুৱা লাগিছে তাত থাকি
থাকি আৰু ভালে আৰু ঘৰ নিচিনা নহয় যি হ'লেও
অ ঘৰলে মনত পৰে চাগে ন পুৰা
একদম মানে এনেকে নাথাকা ন বাহিৰত আমি
অঁ সেইটোৱেই।
ধৰা হায়াৰ ছেকেণ্ডাৰীৰ সময়ত আছিলা নেকি ন?
অঁ মই হায়াৰ ছেকেণ্ডাৰীত আছিলো বাৰু দেই। হোষ্টেলতে আছিলো মই।
আমিতো ঘৰৰ পৰা অহা-যোৱা কৰা কাৰনে আউ অলপ মিলিবলৈ কষ্ট হৈ যায়।
অঁ-অঁ! তুমি থাকা নাই ন?
নাই-নাই নাই অঁ!
অঁ মই বাৰু আছিলো দেই। সেই তেতিয়া মানে ইমান দূৰো নহয় ঘৰৰ পৰা, তেতিয়াও মানে হোষ্টেলতে আছিলো আৰু। সেই কি আৰু শনিবাৰে গুচি যাওঁ।
অঁ আহা-যোৱা কৰি পঢ়িবলৈ বৰ দিগদাৰ হৈ যায়। তুমি ক্লাছ কৰি ঘৰ পোৱা মানে তোমাৰ টোপনি আহি যায়।
অঁ পঢ়াতো নহয় ন সেইকাৰণে? এতিয়া মানে আমাৰ সেই এতিয়া চাৰিটামানলৈকে ক্লাছ হ'ব।
অঁ সেইয়াই তুমি এতিয়াও যদি ঘৰলে যাম বুলি ভাবা তুমি
অঁ ঘৰ গৈ কেতিয়া পাম, আকৌ পিছদিনা আহিবই হ'ব চোন।
একেবাৰে
অঁ সেইকাৰণে মানে হোষ্টেলত এতিয়া ভাল লাগে এনেকে লগৰবিলাকৰ লগত।
অঁ এই লগৰবিলাকৰ লগত ভাল আৰু থাকিবলে তাতো তাতো কেম্পাচটো বৰ ডাঙৰ চাগে পুৰা?
অঁ তাকে খোজকাঢ়ি-খোজকাঢ়ি ওলাই আহিছো ৰবা। মই অকণ মানে ভাল লাগে ন পৰিৱেশটো, খেলাই খেলি থাকে, কিমান মানুহ খোজ কাঢ়ে।
অঁ তাতো তোমাৰ চাইকেলহে ন?
অঁ চাইকেলে আৰু ম-মইও চাইকেল চাইকেল এখন ল'ব লাগিব, লোৱাই হোৱা নাই। আৰু দিগদাৰো ন, দূৰ-দূৰ ন, ডিপাৰ্টমেন্টবোৰ।
অঁ তোমাৰ হোষ্টেলৰ পৰা ডিপাৰ্টমেন্ট চাগে দূৰ হয় বহুত?
অঁ দূৰ হয় মানে ইটো মোৰ পৰা সিটো মোৰ পুতুককে যাব লগ
উম-উম তোমাৰ লাইব্ৰেৰী বা ক'ৰবাত যাব লগা হলে ন এখন দৰকাৰীয়ে আউ
অঁ ইমান দূৰ-দূৰ মানে বহুত টাইম লাগি যায় ন খোজকাঢ়ি-খোজকাঢ়ি। সেই কাৰণে ল'ব লাগিব আৰু।
মাজ
হয় অঁ সঁচাই। তোমাৰতো ভালেই বাৰু এতিয়া গুৱাহাটীত একেবাৰে ন?
একেবাৰে, গুৱাহাটীত চহৰত থাকো এতিয়া, একদম
থাকা ঘূৰি ফুৰি একদম ন?
ঘূৰি ফুৰি মানে কি আৰু তোমাৰ দিনটো ক্লাছ কৰোঁতে যায়। সন্ধিয়া হোষ্টেলৰ পৰা হোষ্টেলৰ পৰা ওলাব নোৱাৰা। না-না ৰাতি ওলাব নিদিয়ে। মানে কেম্পাছৰ ভিতৰত পাৰি আৰু বাহিৰত যাব নোৱাৰি ধৰা।
বাহিৰত যাব নোৱাৰি বাৰু।
কেম্পাছৰ ভিতৰত তুমি কি কৰি কৰিবা আৰু
অঁ সেই তেও আৰু উ লাহে লাহে মানে সেই লগৰবোৰৰ লগত ঘূৰা,
অ তুমি শনিবাৰ মানে দেও শনিবাৰে এবাৰ ঘূৰিব পাৰা আৰু।
অ সেইবিলাকে আৰু।
উম!
সেইয়া আৰু মানে হল কি লগৰ বিলাকৰ লগত আড্ডা দিয়া, কিবা দিয়া সেইবিলাকে আৰু মেমৰি ন!
এইবিলাকে সেইটোৱে ফূৰ্তি আৰু এতিয়া।
পিছলৈ সেইবিলাকে থাকিব, অ সেইবিলাকে থাকে, সেইটো কাৰণে ভাল। আমাৰো ইয়াতে কিমান একদম আড্ডা দিয়া, কিবা দিয়া, পোৱালিবোৰ গোট খায়, খায়।
অ বোলে ৰাতি ৰাতিও ভাল লাগে ন! একে বহি কৰি একেলগে আড্ডা
অ, আৰু মানে সেই লাইটৰ পোহৰত, ঠাণ্ডা ঠাণ্ডা বতাহ, আহ, অ মানে ভালো লাগে মানে খোজ কঢ়ি ওলাই আহিবলৈ।
এক মানে অকলে ৰুমটোত বহি থকাতকে এনেকে ঘূৰি ফুৰিয়ে ভাল লাগে।
অ সঁচাই, মইতো সন্ধিয়া সদায় এইকেইদিন সন্ধিয়া ওলায়ে আহিছো আৰু। অঁ! ওলাই আহে।
উম, উম! বাকী একজামৰ আকৌ ঠিক হোৱা নাই তোমালোকৰ?
অ একজামৰ আৰু কোৱা নাই বাৰু দেই একো।
আচ্ছা, আচ্ছা,
কব চাগে লাহেকে, তোমালোকৰ
চৰ্দি হৈছে একদম সাচিয়াই আছোঁ।
অ চৰ্দি, এই গুৱাহাটী আৰু
একদম ধূলি ধূলি-বালি, গৰম,
উম! অ মেডিচিন খাই ল'বা। উম! নহলে আকৌ বেছি হ'ব, ক্লাছ থাকিব নহয়।
অঁ এইটোৱে আৰু বেয়া তেতিয়া, বেমাৰ হ'লে চেছে আৰু এটেণ্ডেঞ্চো গ'ল একজামো গ'ল।
চাই লগৰ বোৰে তাতে পাইছে নে কি তোমালোকৰ?
মা, আমাৰ লগৰবোৰ ন?
উম!
অ দুটা মানে পাইছে জিঅত, বাকী কিছুমানে নপঢ়ো বুলি কৈছে।
অ কিছুমানে, বেলেগ কিবা-কিবি একজাম দিব হেনো।
কিছুমান, ডিচটেঞ্চত কৰিব বোলে আকৌ প্ৰাইভেটকে।
অ, ডিচটেন্সত কৰিব পাৰে। অ, এই আজিকালি সেইটোৱে প্ৰব্লে। চিট পোৱা, নোপো
অ কাটব ইমান হাইজ লাগে বেছি, কিছুমানে আকৌ কিছুমানে, মই এবাৰ পঢ়ি আকৌ পঢ়ে দেখোন।
অ আৰু মানে পোৱালিও তেনেকে ধেৰ ন! সেইকাণে কাঠব হাইজ হৈ গৈছে।
অ সেইটোৱে।
লাখ, লাখ ষ্টুডেণ্ট থাকিলে আৰু ক'ত মানে চিট পোৱা
উম! আৰু তোমাৰ কাষ্ট-চিষ্টেমবিলাক আছেই ওপৰতে।
অ সেইটোয়ে মানে, মেইন প্ৰব্লেম কৰি দিছে আৰু মানুহ বিলাকৰ।
তুমি কষ্ট কৰি নাপাবা, কোনোবাই কাষ্ট থকা! কম নম্বৰতে পাই যাব।
অ সচাই, এইটো যে মানে খঙো উঠি আহে,
উম!
মানে কিছুমানেতটো এনে সুবিধাটো লৈ আছে ন। কিছুমানৰ বাৰু ঠিক হৈছে।
এ তুমি এই কিছুমানে অঁ সেইটো বাৰু ঠিকেই পইচা পাইটো কি তোমাৰ তুমি তুমি যিমান নম্বৰ পোৱা। তাতকে তোমালোকে দহ বিশ কম পাই কোনোবাই চিট পাই যাব।
উম সঁচাই সটোত মানে আও অ মানে এনেকুৱা হৈছে মই যদি এইটটি পাৰ্চেন্ট পাই যদি মই চিট নাপাও সেই চেভেন্তি পাৰ্চেন্ট ছিক্সিটি পাৰ্চেন্ট পোৱাটোৱে চিট পাই গলে টো, তেতিয়া খং
অঁ সেইটো এতিয়া বেয়া লাগে ন তুমি ইমান কষ্ট কৰাটো এনেই যায়।
ইমান পঢ়ি শুনি কষ্ট কৰিলো, লাষ্টত চি চিত এটাও নাপালো।
নাপালো, হেই সেইণে কাষ্ট চিষ্টেমটো আঁতৰাই দিব লাগে আৰু মানে বেলেগৰ পৰা নহলো হলে এই এডুকেশ্যনৰ পৰা আঁৰাই দিব লাগে।
অঁ সচাই অকণ আঁতৰাই দিব লাগে এইবোৰ
কাৰণ চবে সমানে কষ্ট কৰে ন, যোনে যি পঢ়ে।
অঁ সেইটোৱে আৰু মানে বেয়াও। কিছুমানৰ কাৰণেও সুবিধা হৈছে এতিয়া।
উম, তেনেহ'লে সুবিধাটো চা আমাৰ কাৰণত অসুবিধা হৈছে কিন্তু
সেইটোয়ে, সেই সুবিধাটো মানে সেইটো মানে হেৰিতটো বহুতে সুবিধা লৈছে।
আৰু এতিয়া তোমাৰ অঁ আজিকালি মানে আগৰ দিন নাই ন কাষ্ট চিষ্টেমটো মানে ৰাখিবলৈ এতিয়াও।
অঁ সেইটোৱে এতিয়া অকমান হেৰি কৰিব লাগে আৰু।
আজিকালি আগৰ দিনা সমাজত ইমানতো সেইটো নহয় ন, ভেদ ভাও নহয় আৰু।
অ মানুহ বিলাকৰ মানে। এনেকুৱা হয় যে সেইটো চিষ্টেমত কাৰোবাৰ পঢ়িব মন নাথাকে, তেওঁ যোৰ যবস্তি মাক বাপেক কে পঢ়ালে ছিট দিয়ালে, এনেই এনেই চিটটো ৱেষ্ট গ'ল। সেইটো বস্তু হয় ন, সেইটো বস্তু কাৰণে বেয়া আৰু।
কাৰণ সেই সি মানে ভাল মাৰ্কচ পোৱা নাই যদিও কাষ্টৰ কাৰণে পাই গলে চিটটো।
উম উম কিছুমানে আক তোমাৰ চৰকাৰী স্কিম বিলাকৰ কাৰণে এডমিশ্যন ল'ব।
অঁ সেইটো কাৰণে চাগে সেইটো কাৰণে এডমিছন ছনবোৰ লব, তেনেকে থাকি যায় আৰু ভাল ভাল ষ্টুডেণ্ট বিলাক চিট নাপয়।
অঁ চিত নাপায় লাষ্টত, পঢ়িম বুলি ভাবিলেকে
উম, পঢ়িম বুলি যাৰ পঢ়িব মন থাকে সি চিত নাপায়।
উম কিছুমানে এনেই চিতটো পাই যায়।
অঁ হে তেনেকুৱাই বেয়াও লাগে।
উপাই নাই পি
হা
উপায় নাই বোলো কি কৰিবা এতিয়া চলি আছে এনেকেই।
অঁ সেইটোৱে চলি আছে আৰু তেনেকেই নিয়ম বোৰ।
উম।
উম, বাকী খোৱা বোৱা কেতিয়া কেইটা মানত দিয়ে তোমালোকৰ খানা?
তোমাৰ নটা মানৰ পৰা দিয়ে আৰু, তোমাৰ? নটা পোন্ধৰ মানৰ পৰা দিয়ে আৰু তোমাৰ ষ্টাৰ্ট হয়
অ খানা ভাল নে তাৰ।
ভালেই লাগে মছলা বেছি
অ সেইতোৱে আমাৰ আকৌ এইফালে হেৰি কি বুলি কয় ইমান অ চব একেবাৰে চিম্পল চিম্পল
অ বইল টাইপ দি দিয়ে মানে তাত
অ মানে বইল নহয় আৰু মচলা চছলাও মানে কম নিদিয়ে। মানে একদম লাইট টাইপৰ দিয়ে। আৰু
এনেকুৱাই হৈছিল খন আ যাব পাৰ নি
কেতিয়াবা মাংস, চাংস মানে কেতিয়াবা ভালকে দিয়ে অকনমান কেতিয়াবা আৰু সেই- পানী পানী আৰু
উম উম উম
প্ৰথমখিনি ভাল দিছিলে।
অ পঠাবনি তোমাৰ ইম্প্যনটা ভালকৈ পেলাই
এতিয়া এতিয়া নাই এতিয়া মানে অকমান হেৰিকে দিয়ে। আৰু
অ দিয়া ঠিক আছে তেনেহ'লে তো পিছত কথা পাতিম ঠিক আছে দিয়া। বাই বাই
বাই বাই